হেল্ল'! শুনিছো আহ আহ। কি আছিলি? ভাত কি হলদেহ দালিখিনি বহাই আছোঁ। কাপোৰ চিলাই আছ? কিহৰ কাপোৰ?
এইয়া কইনাজনী ৰাতিপুৱা পিন্ধা কাপোৰ। পলি পাটৰ। মিক্স পাটৰ পলিপাত, মিক্স পাত, মিক্স পাটে এইযোৰ, কোমল কোমল যে কোমল কোমল যে সেইটো মিক্স পাতে অ'। এইযোৰ মই ৰাতিপুৱা পিন্ধিবৰ কাৰণে দিছোঁ। ব্লাউজটো দোকানত কাপোৰ কিনাৰ দোকানতে চিলাবৰ কাৰণে দি থৈ আহিলোঁ। কাপোৰযোৰ মই চিলাবৰ কাৰণে জানোৱে যদি বোলো, এইযোৰ ঘৰতে চিলাবলৈ লৈ আহিছোঁ। হি বান্ধি দিম আৰু
উম সেইটো ৰাতিপুৱা মানে বিয়াৰ দিনা পিন্ধাবৰ কাৰণে।
অ', ৰাতিপুৱা গা ধুই পেলাই পিন্ধিব আৰু, দুপৰীয়া পাটৰ কাপোৰ পিন্ধিব পেহীয়েকে দিছে আৰু পাটৰ কাপোৰযোৰ। সেই তাকে কিনিবলৈ গৈছিলোঁ আজি।
চাবটা হাতে ন থ তাত নগাঁৱত হেৰি এ কি বুলি কয় ভাল কাপোৰ পোৱা যায় আৰু ন' নগাঁওত।
অ', পায়। দামটো ইমান বেছি নহয় মানে কেনেকুৱা প্ৰইজৰ লাগে নিজৰ ইচ্ছা আৰু। কয় বেপাৰীয়ে ঢেৰ দাম, দোকানীয়ে তাতে নজা দৰ দাম মাই াৰ পলৈ আনিব লাগিব মোৰ চিনাকি দোকান আছে যে, দোকানখন আগতে আগৰ আনিয়ে থাকোঁ মানে কাপোৰ কিবা কিবি যি। কাপোৰ লওঁ সেইখনতে আনো একতিয়বাৰে চিলাবৰ কাৰণে থ দিৰি থৈ আহো কেতিয়াবা অকল ব্লাাজকে চাবলৈ দিওঁ তাই গৈ চিলাব দিঠাইছো কাপোৰ লৈ আহিছো
কিমান লৈছিল নে
শ টকা ছশ ব্লাউজ চিলাব। অ'। কাপোৰযোৰ চিলাব দহি চহি চব বাতি দিব মানে গোটেই গোটেই কাপোৰযোৰৰ। সম্পূৰ্ণ এতিয়া আজি হেৰি ল'লে অ', দহিও বতি দিব। আজি পাঁচশ টকাহে ল'লে, এশ টকাটো নালাগে বুলি ক'লে আৰু। মানে এশ টকাতটো আকৌ খুচুৰা দিব লাগিব।
অ অ নালাগে ক'লে আৰু অ
কপোগত চাৰে ছহেজাৰ তাৰপিছত লোৱা দাম হয় া হেৰি ছ টকা খা পলিপটোৰ নিজৰ নিজৰ দাম আৰু কেনেকুৱা লাগে
আহ অ', অ'।
হেৰি নহয় দাম ঢেৰ কৈছিলে চৈধ্যশ টকা। অ' বোলো চৈধ্যশ টকা নহয় হা আশমান দিম। বুলি ক'লো তাৰপিছত ক'ললে এই এশ টকা নাপায় এযোৰ এহে লাগিব বুলি বোলে মই বোলো চাম গৈ মই ঘৰতে চলাম দিয়ক তাৰপিছত গোলে চিলাব জানে যদি চাদৰখনে মেখেলানে লৈ যাওক এইযোৰ কাপোৰ পলিপাতযোৰ পাতকাাপজা টো যদি চিলাব ভুগৈছে দি থৈ যাকা বুলি ক'লে পাট কাপোৰজকৌ ভয় লাগে নহয় কই নাই পিন্ধা কাপোৰ চিলা নাই বাৰু চিলাব পাৰো একো নহয়
উম
পিছত আৰু সিহঁতে হেৰি কৰি দিব তাত চিলাই কৰি ভালকৈ দিব
অ কাপোৰযোৰ ফটো দিবিচোন কেনেকুৱা মই কিনাযোৰ নিচিনা নে মোৰ কি ন কিমান দাম ললে মৌজু তাকে কটোত ন হাজাৰ এঘাৰ হাজাৰ লাগে লাগেছ ন কি আমি
এই আগতে যে এবাৰ কিনিছিলোঁ সেইখনত
ল'লে আৰু তই কিনাখন নহয়
মৰিগাঁৱ কিছুমান দোকানত নহয় আমি যে তপা এই সৌ মমি কাৰণে কিনিছিলোঁগৈ মা মাজু মমাৰ লগৰ যে
অ' সেই সে সেই সেইখনতে অ'। সেই এতিয়া সিহঁতৰ ঘৰত মাতিছে এদিন আহিব শিৱৰ মা ঘত অ', অ' সেইখনত বহুত দাম লাম।
বহুত দাম লয়।
থাক লাগে মইন সতে মই বহুতুত। চিনি নাপাও নতুনকে এতিয়া আমি আহিছো ন একেবাৰে হেখনতে লৈ গ'ল
অ
এইে
নিজে অকণ দৰাম কৰিব লাগে বেলেগে যিমানেই নকওঁ।
কি কৈছো?
অ
ন কি হল বেয়া হ
অ'।
কালি সি এতিয়া একেবাৰে নহলেে একবাৰে কথা কয় মোক।
অ' ইয়াতো কৈ থাকে সিহঁতৰ লাভ হয়েই। হ'লেও ইমান বস্তু দিম নেকি মই কৈছো ভাল চাই দিব বোলো অকণ দামটো। কমাই ল'ব বুলি ক তাৰপিছত এযোৰ উলিয়াই দিলে ষোল্ল হেজাৰ টকীয়া অ'।
ন দিল
অ' এই আমি লোৱা যো দহ হেজাৰ বুলি কৈছে। দহ হাজাৰ বোল নিদিও মই ইয়াতে চিলাবলৈ দিম চোৱাৰ সৈতে দাম কৰক বুলি কৈছোঁ আৰু আৰু ঘৰত ল লৈ নযাওঁ। সাত হাজাৰ দুশ বুলি
আমা এই মাও ময়ও তেনেকুৱা তাইও তেনেকুৱা উঁ তই দিবিচোন কাপোৰ লৈয়ও হেৰি আছে আমাৰ মইনা স যোৱা নিচ্চা সাত হাজাৰ দিে হেৰিয়ত কাপোৰতো অকন ফৰক আছে কিন্তু
কি আছে কাপোৰ অ' এইটো কাপোৰটো হেৰি নকয় মোক এই দোকানখনত মই ইয়াৰ আগত পিয়ৰ তটচৰ আনিছোঁ নহয় মেখেলা আৰু। খনবে মান উলিয়াই নিদিয়ে। নহয় পিয়ৰটছৰ মেখেলা এখন মেখেলা এক্সট্ৰা মেখেলা। মেখেলাখনত পঁয়ত্ৰিছশ আৰু ৰিহাই এখন আনিছিলোঁ অঁ
তেতিয়াহলে আাবিছোন ন আনিব দি আছো হেৰিয়ক শুৱালকুছিৰ পৰা আনিব দিয়াছো হেচোন এহেজাৰ হে বিিয় বুলি অ
এ
তোৰ মায়ে মই ত মায়ে মই সেই বাইদেউ সেইদিনাখন কৈছো আনিবলৈ কছে মোৰ কিমান এহেজাৰ এহেজাৰ বেছি আছে অ সৌ সৌ ফুল থকা মানে তাই শুৱালকুছিতো মই সুধিছো পিয়ৰ তছে পাম নে কৈছে
অঁ নহয় ইহঁতে নিজে ডাইৰেক্ট খালৰ পৰা অনা যে উশাহ বাইদেউহঁতে
উম অ তো মায়ে এখন আনিব দিছে মই এখন আনিব দিছো ৰুক্মণী এখন হ নি বাজিছে
অঁ মোৰ কাৰণেও এখন আনিবৰ কাৰণে দিচোনটো নাই
তৰ দিছ অ তোহলে
ককা মেখেলা লাগে ইয়াত আছে
উম তাৰাপা কি ফুল তুলি লবিয়া
ফুল তুলি নলও উকাখনন ভাল লাগে মানুহে পিন্ধা দেখিছো নহয়
উম
একতিোৰে প্ৰিয় উকা হেৰি উকা সম্পূৰ্ণ উকা আৰু অ' উকা মুগা ৰঙৰ ব্লাউজ। তাৰপিছত আকৌ উকা মেখেলা তাত কফি ৰঙৰ বা হেৰি অকণ ডাঠ সেউজীয়া ক'লা নিচিনা সেউজীয়া এটা আছে যে ক'লামতীয়া তেনেকুৱা চাদৰ বা ৰঙাবাৰী চাদৰ লৈ পেল ভাল ভাল লাগে।
ভাল লাগে উম মানুহ বিলাকে পিনে যে উম।
ম সুধা আ হয় আহ।
আহ
তেনেকুৱাকৈ ল'বৰ কাৰণে মই আজি দোকানখনতো কৈ থৈ আহিছোঁ দোকানখনত হেৰি বুলি কৈছে আজি উকা মেখেলাখনত পঁচিছশ বুলি কৈছে
উ
তাৰপিছত নহয় নহয় উকাখনত হেৰি ষোল্লশ বুলি কৈছে ষোল্লশ
উম
তাৰ মই ব্লাউজৰ পিচটো হেৰিশ আঠশ বুলি কৈছে ট'টেল বোলে হেৰিশ মানত পঁচিছশ মানত পাব আৰু বোলে মই বোলো পঁচিছশ নিদিওঁ দুহেজাৰ মান দিম লৈ আহিব বুলি কৈ থৈছো এনেই কৈ থৈছো পিছত আৰু বেলেগ বস্তু চাদৰখনেও ল'ম বোলো টটোটেল দুইহেজাৰ দিম আৰু চাদৰখনৰ সৈতেটেই
দিবা লাগে হয়। ফোন আহি আছে হা ফোন অ মোৰ যে ফোন টো আহি আছে। তই শুনা পাই আছ নে কোন আহি আছে শুনা পাই আছ নেকি
অ হেৰি হৈ আছে শুনা নাই
আহ শুনি আছো নহয় মোৰ ৰিং বজি আছে শুনি পাইছোপুনৰ কুনে চৌধ ক
শুনি আছোঁ অ এই দোকানীয়ে অকণ লাভ লয় আৰু হ'লেও মানে চবেই পিয়ৰ বস্তু উলিয়াই নিদিয়ে
নিদি ন ক বুজি পোৱাই তাৰান একদম
ধেমাজি বৰাটো লাগিব আৰু মই বো শুৱালকুছিটো লাগিব বুলি কছোঁ পিয়টচ অ'।
উম।
শুৱালকুছি নে ধেমাজি কোনটো লাগে মানে ধেমাজিটো পাতল।
কোন কোনটো ভাল?
শুৱালকুছিত বোৱাটো ভাল শুৱালকুছিত শুৱালকুছিত বোৱাটো শুৱালকুছিত
মোক আকৌ তেজপুৰ দোকানী এটা কি কৈছিলে জান অ অ' সেয় হলমাৰ্ক দিয়াই বেি দিছে সেইদিনাখনেে চাওক বোলে হলমাৰ্ক দিয়া বোলে কাপোৰ আমাক।
কি কৈছে?
হল মাৰ্ক দিয়া কাপোৰো সেনাখা হ শালকুচিৱা যায় হলমাক্ দিয়া কাপোৰ দিছে সি শুনি আছে নে? মই বোলো আৰু যে মোক তেজপুৰত যে মান দোকানী এটাই কি বুজাই দিছিলে এয়া হা। মই শুনি আছো দে।